অহ, শুনিছা। হেল্ল।
কি কৰিছা?
কি কৰিছা? মই এনে আছো। তুমি মই এনেই আছো, তুমি?
অলপ আগতে আহিলো, ৰবা আহি, এতিয়া মানে ৰেষ্ট লৈছো।
অঁ।
মানে টিউচন তুমি আহিলা, মাহীহঁতৰ ঘৰৰ পৰা?
অ, মই আহিলো কালিয়ে।
অঁ।
কালি মই মৰ্ণিঙে আহিলো- তাৰপিছত মই চাৰে দশটা মান বজাত পাইছেহি।
অ- অ ঠিকেই আছে। বাকি তোমালোকৰ অ- তুমিতো আৰু চাগে বন্ধ দিলে তুমি ঘৰ যাবা। বিহুত গৈছিলা নে?
অ' বিহুত গৈছিলো। হয়-
তোমালোকৰ ফালে বিহু চাগে ভাল ডাঙৰকে হয় ন? উজনি অসমৰ ফালেতো বিহু ডাঙৰকে পাতে, উম- আমাৰ ইয়াতো ইয়াতে এতিয়া নামনিত ধৰা
উম বেছিকে এ ৰং ঘৰ যে
উমঅ শিৱসাগৰৰ ৰংঘৰ। অ আচ্ছা এইয়া অগ্নিনাভ বাবা সেইটো মন্দিৰটো চাগে শিৱসাগৰতে আছে ন
অ হয় হ'বলা।
নাজিৰা নেকি নাজিৰা কত? শিৱসাগৰতেটো।
নাজিৰা ঘৰতে নেকি?
উম মানে সেইটো চাইডতে আছে সেয়া অগ্নিনাভৰ মন্দিৰটো যে,
অ
মই সেইদিনা চাইছিলো মানে এ প্ৰথম অৱস্থাতটো মন্দিৰটো অকনমান সেয়া সৰুকে আছিল ন? তেওঁৰ ঘৰতহে আছিলে। যিগৰাকী সেয়া কিন্ত পিছত আকৌ, এতিয়াতো বহুত ডাঙৰ হ'ল। তুমি শুনিছা চাগে ন?
শুনিছো অ।
এতিয়াতো বহুখিনি ডাঙৰ হৈ গ'ল। চাগে তাত ডাঙৰ কে মন্দিৰো বনাব নেকি অগ্নিনাথ বাবাৰ নে বনালেই, এনেক কিবা আৰু মই ভালকে- চোৱা নাই। ত- মই জনত বহুতে প্ৰমাণো পাইছোঁ, এই যে নীল আকাশ- তেওঁও মানে তাত প্ৰমাণ- পাইছে মোক লৈ গৈছিল ন, পিছত লৰাটোোক।
অ-
দেখিছিলো।
তুমি শিৱসাগৰৰ গৈ পাইছা?
নাই নাই! আমি মানে ডিগ্ৰী পঢ়ি থাকোতে আমাক শিৱসাগৰ নিয়াৰ কথা আছিলে। তাৰপিছত ফাৰ্ষ্ট ছেমিষ্টাৰত। তাই আমাক কৈছিলে হেন্দিকৰ পৰা নিম বুলি। কিন্তু কি হ'ল। আমি ছেকেণ্ড চেমিষ্টাৰত থাকোতে লকডাউন পৰিল। ত তেতিয়াৰ পৰা ধৰা সেনেকে গৈ গৈ একদম ফিফ চেমিষ্টাৰ পালো আৰু ফিফ চেমিষ্টাৰত কলেজ যাব পালোঁ কিন্তু পালো মানে কি হ'ল সেইটো টাইমত হেৰি হৈ থাকিলে কি বুলি কয় ইমান লগ গানৰ হেয়াতু জাষ্ট খুলিছে আৰু তাৰ পিছত ছাৰহঁতে গাড়ী বুক কৰিলে, গাড়ী চাৰি বুক কৰাৰ পিছত আকৌ আমাৰ অ' লকডাউন। কৰিল কৰোঁতে শিৱসাগৰ টো কেনচেল হ'ল। ছাৰহঁতে ক'লে যে চাৰ শিৱসাগৰ। যোৱা মানে তহঁতে চুপাৰত যাব লাগিব বা ট্ৰেইনত। গতিকে ট্ৰেইনতো-ট্ৰেইনত তেতিয়া বন্ধ দি হ'লে ন বেছি ভিৰ ভাৰ হয় কাৰণে বন্ধ আছিলে। তাৰ পিছত? ক'লে যে অ' বন লকডাউন টো খোলক মানে মাজতে তিনমাহ দিছিল ন। ক'ত? একবা বান্ধ হলি কিনে। তিন মান। আকৌ সেই, তিন মাহৰ ভিতৰত ছাৰহঁতে ক'লে যে নালাগে দে তহঁতৰ ফিফ ছেমিষ্টাৰো পিছুৱাইছে গতিকে থাকক আৰু এতিয়া পিছত আমি যাম। তাৰ পাছত আমাৰ এপ্ৰিলত চাবা বিহুৰ। আকৌ। অ' নহয়, বিহুৰ পিছত। আমাৰ ফিফ চেমিষ্টাৰ একজাম হৈছে মাজত এদিন এদিনো বন্ধ দিয়া নাই দেই, ধৰা বিশ তাৰিখ মানৰ পৰা এক্জাম ষ্টাৰ্ট হৈছে আঠাইশ ঊনত্ৰিশ তাৰিখ মানলৈকে তাৰ পাছত অঁ, ছাৰহঁতে কলে যে এতিয়াটো টাইম নাই কাজিৰঙা যাম দে তেন্তে, কাজিৰঙা যাম বুলি ললো তাৰ পিছত কাজিৰঙাটো হেনো এন্ট্ৰি নাই আৰু এতিয়া এন্ট্ৰি বন্ধ কৰি দিলে। বা হাতেৰ হাঁ ভদ্ৰৱ চলি দিছিল নেকি সেনেকুৱা। তাৰ পাছত আকৌ কাজিৰঙাও কেঞ্চেল হ'ল লাষ্টত যাই থৈ ইয়াতে যাই হাজো মাধৱ মন্দিৰ মানে এটা অ এখন পেপাৰ থাকে ন' আমাৰ, সেইখন পেপাৰৰ কাৰণে ফিল্ড ট্ৰিপত যাব লাগ সেইখন পেপাৰৰ কাৰণে লাষ্টত আমাৰ হাজো মাধৱ মন্দিৰত নিলে নি আনি থৈ দিলে আৰু সেইটোৱে কৰিলে মানে কত শিৱসাগৰ যোৱাৰ কথা আছিল শিৱসাগৰ মাজুলী এইবোৰ যাব দেখাব নিয়াৰ কথা আছিলে আৰু কাৰণ যিহেতু আমি উ সেইবোৰৰ বিষয়ে বেছিকৈ পঢ়িব লগা আছিল আমাৰ, তোমাৰ চাগে বায়েও জানে। অ, তোমালোকে লখিমপুৰ গলে শিৱসাগৰ পাৰ হৈ নোযোৱা জানো?
কি কৈছা? অ কোৱা
তোমালোকে লখিমপুৰ গলে শিৱসাগৰ ৰ পাৰ হৈ নোযোৱা জানো
নাই নাই
অ
এতিয়া
অ অ গ গহপুৰ নেকি?
লখিমপুৰ তাৰমানে মই তোমাক নাৰায়ণপুৰৰ কথা তাই সেই কাৰণে কৈছো মই সুধিছিলো গহপুৰ জেগা কণ তো চিনি নাপাও বুলি
অ নাই বায়ে কলে আৰু গহপুৰ গহপুৰ চিনি মানে গহপুৰতো কেনেকে চিনি পাইছিলো জানা আমাৰ মই অসম জাতীয় বিদ্যালয়ত পঢ়িছিলো ন তেতিয়া মানে আমি যেতিয়া নাইনত আছিলো তেতিয়া আমাৰ হাইস্কুল ছেকেণ্ডাৰী হাহটো খুলিছে ছিলিলে উম
অ
তেতিয়া মানে এই গহপুৰ নামটো লগত তেতিয়াই মানে হে হোৱা আৰু চিনাকি হোৱা
উ
তোমাৰ তোমাৰ আ তুমিও চাগে পঢ়িছা এয়া এনেও আমি ইতিহাসত বুৰঞ্জীত পাইছিলোৱেই ধৰা শিৱসাগৰৰ কথাই হওঁক ৰংঘৰ কাৰেংঘৰৰ কথাই হওক হেল্ল হেল্ল'
অ কি কৈছা
শুনা পাই আছা আমি মানে এনেতো কিতাপতহে পঢ়া গৈছিল ন যে ৰংঘৰ কাৰেংঘৰত উম বহা বিহুৰ সময়ত বহুত মানে পূজা কিটো পূজা বলে বিহু মুকলি বিহু হয় তাত ৰংঘৰৰ তলতে প্ৰথম নাচ মানে আৰম্ভ কৰে আৰু পিতাপতহে পোৱা গৈছিল কিন্তু এতিয়া মানে যাই যাই পিনে চাব ু এটা সেই কেনেকুৱা হয় বিহু টাইমত চাবাচোন আমাৰ ইয়াত তাৰ মানে এনেকুৱা হৈ যে বিহুৰ টাইমত চব ঘৰা ঘৰি গুছিয়ে যায় ন বিহুৰ আগত লকে আৰু যেতিয়া বিহু চলিব ধৰে তেতিয়া ইয়াতে ইমান ফাংচন হয় আমাৰ গুৱাহাটীত মানে চব জেগাই জেগাই কোন বাহিৰত যোৱা সে ব ত মখাজ অ আৰু জুবিন দাৰ ইফালে জুবিন দা আছে সেইফালে জুবিন দা নাই আ চাগো মানে জুবিনক চোৱাৰ কাৰণেই চবে দৌৰি থাকোতেই যায় মেক্সিমাম
অ সেইটোৱে
উজনিৰ পৰাও ধৰা অ বহুত বিহুৱা দলো আহে নহয়
অ অ আগতে ময়ো দলত আছিলো বাৰু
আছিলা কিয় এৰিলা অ এতিয়া অৱশ্যে তুমি নোৱাৰিলাও হয় ন
অ নোৱাৰিলো হয় কিন্তু ইয়ালৈ অহাতেই
ওহ কিন্তু তোমাৰ তুমি যিটো জি এন এমৰ লাইন পঢ়িছা সেইটো ত ভালে পঢ়িছা বাৰু মানে তাইও আছিলে এনেকে মানে তোমালোকৰ সেইটো চাইডত সেইটো চাইডৰ বুলি নহয় প্ৰায় ভাগ ছোৱালী নাচেই দিয়া হয়নে তাৰে কিছুমানেহে নানাচে চাগে কিন্ত মই ঘৰে ঘৰে নাচে বুলিয়েই মানে শুনো আৰু
অলপ নেটৱৰ্কটো শ্ল' আছে নেকি তোমাৰ মাতটো ভালকে অহা নাই মাজে মাজে
মই তোমাৰ মাততো শুনা নাই মোৰ মোৰ কিন্তু ঠিকে আছিলে তোমাৰ মানে মাজে মাজে কি শুনা নাাপাওঁ?
মই আকৌ তোমাৰ মাত শুনা নাই।
চাগে নেটৱৰ্ক চাৰ্ভাৰৰ প্ৰব্লেম থাকিব পাৰে।
মানে, মই ক'ল এটা কৰোঁতে! অসম বি
অ'! চাৰ্ভাৰ প্ৰব্লেম হয়। মোৰ তাতেও জইনিং ক'ল বুলি দেখাই আছিলে।
উম!
সেইটোৱে। অ'! ঠিকে আছে। ভাত পানী খালা তুমি?
অ'! ভাত খালোঁ। তুমি, তোমাৰতো খোৱা নাই।
নাই, নাই। খোৱা নাই ৰ'বা। অকমান পিছত খাওঁ আৰু মানে অকমান থাকক।
আমাৰ হোষ্ট, হোষ্টেল টাইম হেৰি তাকে।
অ' ন'! টাইম থাকে ন'। মানে, তোমালোক তিন টাইমে দিয়ে নে?
অ'! তিন টাইমে দিয়ে।
ভালে! খানা পিন ভাল নে নাই হোষ্টেলৰ?
এ, ভাল নহয়!
ভাল নহয় ন'? হোষ্টেলৰ মানে, ভাল শুনা নাপাওয়ে নেকি হোষ্টেলত? পিজিৰ হওক
হোষ্টলৰ খানা ভাল নাথাকেই।
নাথাকে অ'! আমি যেতিয়া হেণ্ডিকেত পঢ়োঁতে লগৰবোৰৰ তাতে যাওঁ ন' তাহাতবোৰে যে এতিয়া ধৰা খায় আৰু।
অ'!
দুপৰীয়াৰ টাইম খিনিত হে, ধৰা কেতিয়াবা আমি দুপৰীয়া টাইম খিনিত যাওঁ আনে আৰু। তাহাঁতে কয় চাচোন! দালিৰ বাতিটোত দালি কত আছে। পানী দুুনিয়াৰ এনেকুৱা লাগে সিহঁতক যে এই দালিটো যে আমি ঘৰত বইল কৰো ফেন টো কাৰি কিনা নতুনকে পানী দিওঁ ন। উম, সিজা হয় নাই সেই পানীতে ৰং গুৰা দি কিনে সিহঁতক সেনেকেই দি দিয়ে যেন সেনেকুৱা লাগে জানা।
উম, আমাৰ আকৌ
তাই জণ্ডিছত লাষ্টত জন্ডিছ হৈ গৈছে তাই এনেকে নাখাই না। হা বাহিৰত খায় খায়। চণ্ডিচত পৰি গৈছে।
উম, ময়ো বেমাৰত পৰিছিলো অলপ দিনা আগত।